হেল্ল'
হেল্ল'
কি কৰিছা?
মই এ ক'ৰবাত ওলাম যে সেইকাৰণে মানে ওলাই আছোঁ আৰু। তুমি কি কৰি আছা?
এ চাহ পানীকণ খাই আছোঁ বুজিছা উঠা দেৰি কালি অকণ খোৱা দেৰি হ'ল যে।
অ ইমান দেৰিকে উঠে নেকি, মই দেখোন ৰাতিপুৱা তোমাৰ সাতটা মানত উঠিলো। উঠি কিনে চাহ তাহ খাই কিনে গা- পা ধুই কেনে এতিয়া ওলালো আৰু।
অঁ মই তোমাক সোনকালে ফোন কৰিব দিয়া নাছিলোঁ তুমিহে নকৰিলা।
অ মই ভাবিছোঁ যে তুমি কৰিবা সেইকাৰণে মোৰ মোৰো মনত নাছিলে সেইকাৰণে কৰা নাছিলোঁ।
অঁ মই ভাবিলো তুমি কৰিবা মই উঠিম মই সেইকাৰণে শুই আছোঁ মই উঠি চাইছোঁ আঠটা বাজিল তাপিছত ফোন আহিছে ত' মই তেতিয়া লগতে ৰিচিভ কৰিছা তুমি।
অ এতিয়া নাস্তা চাস্তা খালা নে খাই আছা?
নাস্তা খাই আছোঁ। তুমি পিছে কলৈ যোৱা?
মই এতিয়া এই আমাৰ মানে ইণ্টাৰ্ণশ্বিপ চলি আছে যে।
উম
এতিয়া তাত মানে যাম।
অ কলেজৰ ইণ্টাৰণশ্বিপ কাৰণেটো হেৰি কৰি আছে ন, পিছে ইণ্টাৰশ্বিপ- কৰি আছা তুমি
মইতো পঞ্চায়তত কৰি আছোঁ। মোৰ মানে ইমান টাইম নালাগে, মানে পঞ্চায়ত মানে আমাৰ গাঁৱতে আছে যে। এ যাওঁতে তোমাৰ পাঁচ - দশ মিনিট মান লাগিব।
অ' ঠিকে আছে বাৰু দে।
অ'। আৰু বাকী তোমাৰ খবৰ-চবৰ কেনেকুৱা চলি আছে বৰ্তমান?
খবৰ চতো খবৰ ভালেই চলি আছে বাৰু তে, যেন-তেনে আছোঁ আৰু, কি ক'বা। এই যিহে গৰম পৰিছে, কালি অলপ বৰষুণ দিলে।
কাম-চাম এতিয়াটো আজিতো কামত যোৱা নাই চাগে ন'?
নাই - নাই। আজি বুইছা কালি কামত গ'লো এই মানে মা- স্মাৰ্ট মিটাৰটো লগাব, মই জানাই মই স্মাৰ্ট মিটাৰ লগাই আছোঁ যিহেতু। কলনিত। গ'লো, যি ৰ'দ দিলে তাৰ পিছত মা- মানুহও না তাৰছত মানুহ ইমান নাপালো লগাবলৈ। মানে যোনখিনি আছে, সিখিনি লগাব নিদিয়ে, কয় ঘৰত মানুহ নাই। কামত গৈছে, মানুহ- কি গাৰ্জেন নাই, মোক কিবা কিবি তেনেকে কৈ - কৈ মানে হেৰি কৰিলে আৰু।
অ' - অ'।
এই তাৰ কাৰণে মানে মই গুচি আহিলোঁ আৰু তাৰ পৰা।
উম, ঠিকে আছে। এনেই যদি কাম নাথাকে, এনেই গৈকেনে সময়টো নষ্ট কৰি লাভ নাই নহয়।
অ' আমাৰ সময়ো নষ্ট হৈ আছে, তাৰপিছত ল লগতে কি হয়, মানে তেলো খৰচটো এনে এনেই গৈ আছে। ছে মানে এইকেইদিন ল- ভালকে হোৱাই নাই যে কামটো।
অ' এইফালে কষ্টও গৈ আছে তোমাৰ ৰ'দত ইমান কষ্ট কৰি।
তাকে ভাবিছোঁ বুইছা, ইয়াৰ পৰা ট্ৰাঞ্চফাৰটোকে লৈ লওঁ নেকি, যোৰহাটৰ ফালে।
অ' যোৰহাটৰ ফালে যাবা নেকি?
উম, তাত মানে
এই তাত- এই যোৰহাট নাযাবা। যোৰহাট মানে আমাৰ মানে চিনাকি মানুহ আছে যে তাত তোমাৰ শুনি ছোঁ- মই শুনিছোঁ আমাৰ ইয়ালে তোমাৰ লগৰ বহুত আগতে তাত মানে লগই কমপ্লিট কৰি দিছি।
এই যোৰহাট নহয়, কিবা এটা আছিলে জেগাটো মই জেগাটোৰ নাম পাহৰিছোঁ মানে, তাত মানে ষ্টাৰ্ট হৈছেহে এতিয়া। অ' ডিব্ৰুগড় - ডিব্ৰুগড়। ডিব্ৰুগড় ছাইডে চাগৈ অ'।
অ' সেইটো - সেইটো বাৰু মই ইমান
উম আৰু কলিবাৰী চাইডে বোলে লগোৱাই নাই। সেইটো শুনি আছোঁ। এতিয়া কি হয়, যাব লাগিব কলিবাৰী তাতে যোৱাই নাইতো বহুত। আমাৰ এতিয়া টিম
কৰ ঠাইত যাবা তুমি, য'ত মানে এতিয়ালৈকে ইষ্টাৰ্টতেই হোৱা নাই। তেতিয়াহ'লে তুমি গৈকেনে বহুদিনলৈকে কাম কৰিব পাৰিবা ননষ্টপ।
এই মানে এইটো কি হয় জানা? তুমি যদি কা- বহুত দিনৰ কাৰণে কামটো নহয়, তুমি যদি কামটো যদি বহুত ইস্পীড কৰি দিব পাৰা
অ'।
তেতিয়াহ'লে তোমাৰ কামটো আগত সো- সোনকালে যদি শেষো হৈ যায়, তোমাৰ মানে ভাল পইচা এটা মানে ইনকাম কৰিব পাৰি এইটো পৰা, বুইছা?
অ'। তুমি এদিনৰ এনে- এদিনত তুমি কেইটা লগ- লগোৱা? পঞ্চাশটা?
এদিনত আজিলৈকে হাইয়েছটা আঠাইশটা লগাইছোঁ।
আঠাইশটা ন'?
মানে তোমাৰ চোৱা, কাৰণ যিহেতু হেৰি বৈদ্যুতিক কাম এইবিলাক
অ' - অ' এইবিলাক আৰু ৰিক্সো আছে ইয়াত।
ৰিক্সটোতো আছে - আছে আৰু কাৰণ যো এইবিলাক মানে কাৰেণ্টটো আহিয়ে থাকে, মানে ৰানিং কাৰেণ্টত কৰিব লাগে।
অ'।
অকাৰণে আমাৰ এটা মিটাৰ কাৰণেতো গোটেই হেৰিটো কি আছিলে, এ- এৰিয়াটোতো লাইট লাইটটো অফ কৰি দিয়ে নে, কাৰণ মানুহে তেতিয়া কমপ্লেইন দিব এইবিলাক মিটাৰ লগাব আহিছে নে লাইট কাটিব আহিছে বুলি তেনেকে কয়।
অ' - অ' দিবই অ'।
আৰু মানে মিটাৰটো মানে লাইট পাই থাকিলে মানে হেৰি কৰিব পাৰি, মানে এপত ৰেজিষ্টাৰ কৰিব লাগে যে। তোমাৰ মানে কি- কিমান কিলো উঠিছে, এইবিলাক মানে কিমান ইউনিট খৰচ কৰিছা তুমি মাহটোত, মানে পুৰণা মিডিয়াটো সেইটো ফটো মাৰি দিব লাগিব। নতুন মিটাৰটো চব জিৰ জিৰো আনি পেলাই ফটো মাৰি দিব লাগিব তেনেকুৱাই আৰু বুজিছা।
উম এতিয়া তুমিতটো এই মিটাৰ যে লগোৱা কাৰেণ্টো অফ নকৰিলে কেনেকুৱা লগোৱা।
কাৰেণ্টো না তেনেকেই আৰু মানে প্লাছ থাকে স্ক্ৰু ড্ৰাইভাৰ- তেনেকে ডাইৰেক্ট লাইনটো খুলি আৰু লগাই দিয়া হয় আৰু-
হয়
কাৰণ যিহেতু ইমান দিনে কৰি আছো মই তাতকো আগতেও লাইটৰ কাম কৰি আছো মেইনলি মানে আহি থকা কাৰেন্টত সেইকাৰণে মানে ইমান ভয় নালাগে আও।
উম উম
কালি সেয়াই তাই এটাত লাগি গ'লে জুই মাই সেইদিনাখন বুজিছা। তোমালোকৰ সেইফালে ক'বা এখনত লগাব গ'লো।
অঁ।
সৰু পোৱালি এটা ধুনীয়াকৈ চাই আছিলে কাই লগোৱা কি হৈ আছিল। বুলি, তাৰপিছত মানে- ভুলতে তাৰডাল অকমান নেকেট হৈ আছিলে মানে এই চৰকাৰী লা লাইটটো জানাই কেনেকুৱা হয়। তাঁৰ ডাল অলপ পুৰণা হ'লে অইল হৈ থাকে, তাৰপিছত- চুই দিয়া নাই অ আপোনাৰ অইল হৈ থাকে। তাপিছত হেৰি হৈ থাকেগে। ছিলে মানে অলপ তাৰডাল বেয়া হৈ যায় যে।
অঁ।
মানে মই মিটাৰ পা তাৰডাল কাটি উলিয়াটে মানে লাগি গ'ল দুইডাল।
অ লাগি গ'ল নেকি?
অ মানে পোৱালিটো মানে এনেকুৱাকৈ জ- পোৱালিটো এনেকুৱা জপিইছে যে মই যে দেখি পেলাই যি হাঁহি উঠিছে।
জঁপিয়াই পেলাইছে মানে একেবাৰে। এতিয়া তিনি যাপ মাই পেলাই সেই মাক- ক'ৰ ওচৰ পালেগৈ, তাৰ পিছত ওচৰলৈ অহা নাই আও এঘণ্টামান। এনে বৰ লাগি ফুৰিছিলে।
উম। আমাৰ ইয়ালে আহিবা এদিন বাৰু।
যাম যাম, নামাতাই আৰু কেনেকে যাম কোৱা?
অঁ আহিবা, তোমাৰ কাম চাম থাকে সেইকাৰণে মইয়ো নামাতো। মোৰ কাম কেতিয়া ফ্ৰী থাকে মই নাজানো নহয়।
উম এই শুই থাকিলে কম দিয়া যাম দিয়া একো নাই, আৰু আগষ্ট পা কলেজ- খোলিব মৌ যাব লাগিব।
অঁ আগষ্টৰ পৰা আগষ্টৰ পৰা যাবা ন?
উম চাও এইবাৰ কি হয়। এইবা ভালকৈ পঢ়িম বুলিয়ে ক এডমিচনটো লৈছো, কি হয় বা।
অঁ অঁ এডমিশ্যন যিহেতু লৈছা তুমি। ভালকে মানে বেলেগ বেলেগ ধান্দা তুমি বাদ দিব লাগিব, বেলেগ কাম চামৰ ধান্দা বাদ দিব লাগিব।
এ নাই মানে কি কৰিম বুলি ভাবিছো জানা? ম‌ই ক্লাছ কৰিম মানে মাইনৰহে আছে যিহেতু। মানে ক্লাছ ধৰ অলপ চলপ কৰিম। তাৰপিছত ধৰ কামো কৰিম তেতিয়া মোৰ দুইটা কাম হৈ থাকিব।
অ দুইটাই কৰিব পাৰিবা। তুমি ক্লাছ গ'লেওটো তোমাৰ বাৰ তাত ক্লাছ শেষে হৈ যাব আৰু। ক্লাছতো সদায় নহয় নহয়।
সেইটোয়েইটো যাৰ মাইনৰহে মেজৰ নহয় নহয়। আকৌ ম‌ই শুনিছো বোলে তোমাৰ মাইনৰ চাবজেক্টটোত। থাৰ্ড চেমত গৈ মেজৰ কৰিব পাৰি হয়?
অ পাৰি পাৰি।
এইটো কেনেকে কৰে তুমি কব পাৰা নেকি অলপ।
সেইটো মই উ সেইটো মানে মই ভালকে নাজানো কিন্তু হ'লেও মানে- কেনেকে পাৰি জানা তোমাৰ ধৰা, তুমি যত মেজৰতটো ল'বা হে-
অ মাইনহ মাইনহ
অ এতিয়া তোমাৰ মাইনৰ আছে হা, এতিয়া তুমি যোনটো থাৰ্ড চেমত গৈ কিনে, তুমি যোনটো ছাবজক্ট মেজৰ লবা- হে।
উম।
সেইটো চাবজেক্টৰ ধৰা এটা চিট খালী হৈ গল বা কোনোবা এজনে পঢ়া বাদ দিলে বা বেলেগ কলেজত এডমিশন লৈ ললে বা সিও ধৰা বেলেগ এটা চাবজেক্ট লৈ ললে। তেনেকুৱাকে তোমাৰ চিট খালী হৈ যায় না তেতিয়া মানে তুমি সেইটো চিটত তুমি লৈ লব পাৰিবা আৰামছে।
দাদা ভালে আছে থাৰ্ড চেমৰ পৰা মেজৰ কৰিম, নে কি কোৱা?
অ প্ৰিন্সিপাল ছাৰৰ লগত কথা সথা পাতি কেনে তুমি এটা এপলিকেশন দি কেনে ডাইৰেক্ট তুমি চেঞ্চ কৰিব পাৰিবা।
অ এপ্লিকেশন দিবতো লাগিবই এই আজিকালি এপ্লিকেশনে যি চবতে লিখিবলগীয়া হৈছে মোৰ
অ এপ্লিকেশন অ যিকোনো অ সেইদিনা মইও এটা হেৰি বদলাব লগীয়া হৈছিলো কলেজত, যত হে হেৰি এপ্লিকেচন লিখিকেনে তাৰপিছত জমা দিলো এ্লিকেশন লিখাৰ লগে লগে হৈ গ'ল।
এয়া তুমি যদি ক'ব যোৱা নকব কি একো কাম নকৰিব কব এপ্লিকেশন লৈ আহ, এপ্লিকেচন নাচায়ও চাবাচোন
অ এপ্লিকেশ্যন দিবা তুমি চাইন টো চাব, চাইনটো আছে, অ ঠিক আছে হৈ যাব, লগে লগে হৈ যায় আৰু এপ্লিকেশ্বন নিদিলে যে তুমি যিমানেই মুখৰে কোৱা একো কাম নহয়।
অ তুমি চাব মই সিদিনাখন নিজে, নিজে গম পাইছো এইটো কথা মুখে কৈ কৈ হাৰ মানি গলো তাৰ পিছত লাহে লাহে এ্লিকেশ্যনখন দিলো, একো এপ্লিকেচন পঢ়িও নাছিলে খালি
অ এইটো পঢ়ি মোৰ নপঢ়ে অ অ খালি চাইন টো দেখে, যে চাইনটো আছে, বাচ কামটো লগে লগে কৰি দিয়ে।
অ সেইবিলাকে
সেইটোৱে
কি কবা, উম।
পিছে তোমালোকৰ এইফালে যে কৈছিলো যে মিতাবিলাক এনে খেতি বাতিতো চলাব লাগে গম পোৱা নাই কথাটো।
অ কিন্তু আমাৰ ফালে খেত খেতি বাতি মানে কোনেও সলোৱা নাই মানে কেইদিনমান আগতে তো সবেই চেঞ্জ কৰিছে না খেতি বাতি তেতিয়া হৈ গ'ল তে তেতিয়া মানুহে ভাবিছিলে যে এতিয়া লগাই এনেই লাভ নাই এনেই বিলটো আহি থাকিব অফিছত একেবাৰে যদি আকৌ নতুনক খেতি ষ্টাৰ্ কৰিম তেতিয়া লগাম, সেইকাৰণে চাগে লগোৱা নাই। ৰ খেতি মেটা আছে কিন্তু লগোৱা নাই
উ খেতি মেলাটো এগ্ৰিকালচাৰত পৰি যায় ন?
এইবিলাকৰ কাৰণে এগ্ৰিকালচাৰ আকৌ এতিয়া জিঅ'টেক আহিব বুলি শুনিছো মানে চাৰ্ভে চলিব চবৰে
অহ অহ।
মানে এইটো চাৰ্ভেটো কি হ'ব যে যোৱাবাৰ যে কৈছিলো মনত আছে
এ চাবি
এই যে মানে পথাৰখনত যে আমি হেৰি মাৰি দিব লাগে, ফটোটো মাৰি যে চাব লাগে কি খেতি হৈছে। কি খেতি হোৱা নাই এইটো মানে জি অ'টেক বুলি কয় জিঅ'টেক বুলি নহয় এইটো মানে ডিজিটেল কক ছাৰ্ভে বুলি কয় মানে।
অ, কিন্তু আমি যিটো ফটো মাৰিছিলো সেইটোতো বেলেগ আছিলে বেলেগ স্কিমৰ আছিলে
অ সেইটো বেলেগ স্কিমৰ আছিলে এতিয়া ডিজিটেল ক্ৰপ চাৰ্ভ এটা আহি আছে।
এনেকুৱা ধৰণৰ আৰু ন।
অ তেনেকুৱা ধৰণে ডিজিটেল কক ছাৰ্ভে আহি আছে তাৰ পিছত হেৰি আহি আছে এইটো কি বুলি কয় জিঅ' টেক আহি আছে তোমাৰ মানে মাটিডৰাত কি কি খেতি টি কৰিব পৰা তুমি সেইটো মানে তুমি চাই পেলাই খেতিয়ক সুধি তাৰপিছত আধাৰ পান কাৰ্ড, সেইবিলাক কৰিব লাগে আৰু কথা এটা শুনাচ মই মানে বস্তু এটা হেৰি কৰিম বুলি ভাবিছিলো এই মানে, ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন কৰিলে নেকি তোমালোকৰ এইফালে
ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন সেইটো -সেইটো কেনেকুৱা? সেইটো মই বুজা নাই নহয় ভালকে
মানে ফাৰ্মাৰ এছেছন মানে কি জানা? তুমি যদি খেতিয়কে যে খেতি কৰে
অ'।
সেইটোতো গভমেণ্টৰ ফালৰ পৰা একো এটা প্ৰুফ নাই ন'।
নাই - নাই।
এইটো মানে তুমি ধৰ, আমাৰ এইফালৰ পৰা মানে, হেৰি মানে মানুহ দিয়ে, মানে এইটো তোমাৰ ভেৰিফাই কৰিবলৈ।
অ'।
তুমি ভেৰিফাই কৰিবলৈ এইটো মানুহ দিয়া হয়। তাৰছত তোমাৰ জেগাই - জেগাই যায়।
অ'।
জেগা - জেগা গৈ পেলাই কি কৰে, মানে মানুহবিলাকৰ যোনবিলাক মাটি জমাবন্দী দিয়ে, য'ত খেতি কৰে
অ'।
সেইটো তাৰ জমাবন্দী হওঁক অ'- জমাবন্দী খন লয়। তাৰ মানে যোনটো দাগ- দাগ নম্বৰটো যে থাকে, চিনি পোৱায়ে চাগৈ।
অ', চিনি পাওঁ অ'।
অ' দাগ নম্বৰটো লৈ ধুনীয়াকৈ তাছত আধাৰ কাৰ্ডখন লৈ পেলাই মানে তোমাৰ সেইটো নামৰ এটা মানে হেৰি বনাই দিয়ে, আই ডি এটা বনাই দিয়ে।
অ'।
এই তোমাৰ সেই কৈছিলে চাগৈ হেৰি তোমাক এই ল'ৰাজনে যে
অ' কৈছিলে - কৈছিলে, অ'। অ' কৈছিলে অ'। আমাৰফালে হোৱা নাই এইটো, হোৱা নাই এইটো। কৰিব পাৰি বাৰু।
মোৰ তাত আই ডি আছে। কৰা যদি তুমি, কৰিব পাৰিবা। কৰিবা নেকি?
তোমাৰ তাত আই ডি আছে নেকি?
অ' মোৰ তাততো আই ডি আছে। তাতকৈটো মোৰ বহুত ওপৰত কাম কৰোঁ, কাৰণ হেৰি এইটো ইমান নাজানেই কৰি থাকিবলৈ। মই এইবিলাক যি-টি কাম কৰি ফুৰোঁ। এগ্ৰিকালচাৰ হওঁক যিয়ে হওঁক।
অ' - অ'। আৰু এই এগ্ৰিকালচাৰৰ লগত যে তুমি জড়িত হৈ থাকিব লাগে, কাৰণ তাত যে বহুত ধৰণৰ কাম-চাম আহি থাকে। তেতিয়া তুমি এনেকুৱা কাম আহিব, তেতিয়া তোমাৰ ভাল লাগি যাব। তেতিয়া তুমি সেইটো কৰিলে ভাল নালাগিলে, তুমি সেইটো বাদ দিয়া। জড়িত হৈ থাকিব লাগে।
মানে কি হয় জানা? তোমাৰ মানে ধুনীয়াকৈ চলি যায়, মানে মোৰ এটা কাম আছে আৰু এবছ কিছুমান চলিব চাগৈ কামটো। বছৰত দুবাৰ আহে ধুনীয়া মানে ভাল পইচা এটা ওলাই যায় আৰু মানে, বছৰটো চলিবলে মোক।
অ' এইটো ফটো মাৰা কামটো নেকি?
ফটো মৰা কামটো, তাৰছত এগ্ৰিকাল এইটো ফাৰ্মাৰ‌ ৰেষ্টেচন, তাৰছত হেৰি কি আছিল এইটো বীমা বুলি যে কয় যে।
অ' বীমা - বীমা, অ'।
খেতিৰ বীমা। তেনেকে মানে চব কমিশ্যন বেছত মানে কামবিলাক আহি যায়। তেতিয়া মই কৰি দিওঁ আৰু মানে, গৈ - গৈ মানে।
অ' আৰু এক্সট্ৰাকে এন জি অৰ পৰা কিবা এটা দিয়ে নেকি?
এন জি অ পৰা সেইটো মই এন জি অ' কামটো ইমান নকৰোঁ নহয়, বুইছান নাই?
নাই - নাই, গম পাইছোঁ। কিন্তু মানে অফিচৰ পৰা কিবা এটা দিয়ে নেকি?
নাই - নাই, তোমাৰ একো নিদিয়ে। এইটো চব মানে- তুমি মানে কি হয় জানা? এইটো মানে তোমাৰ পইচাটো মানে কম লাগ দিয়াৰ যেন লাগে, বুইছা? ধৰ এটা কৰিলা, দশ টকা দিলে বা পা- হেৰি টকা দিলে। দশ টকাই হাইয়েছ দিয়ে, আজিলৈকে মই শুনা মতে। কিন্তু মানে কি হয়, মানে পইচাটো কম দিয়ে, কিন্তু কৰিবলৈ বহুত থাকে।
অ' তেতিয়াহ'লে ধৰা দশ টকাকে ধৰা তুমি, এশটা কৰি দিলে বহুত টকা হৈ যাব।
দশ টকাকে এশটা কৰিলেতো সি হাজাৰ হৈ যাব। সেই এহাজাৰত তুমি- মই সঁচা কৈছোঁ শুনা, মই এইটো নিজে পাইছোঁ। মই মানে তোমাৰ ধৰ, দশ টকা কৰি দিয়ে, হয়। কিন্তু মানে হাজাৰ, তিনি হাজাৰ, চাৰি হাজাৰ, কেতিয়াবা দশ হাজাৰলৈকে থাকি যায়। কৰিবলৈ মানুহ। মোৰ মানে ইমানখিনি কৰিবই নোৱাৰা।
অ' তেতিয়াটোতো বহুত - বহুত পইচা হৈ যাব। তোমাৰ এ ধৰা, দশ টকাকে দিলেও যদি বহুত থাকে, এ তেতিয়া তো বহুদিন কৰিব পাৰিম আৰু পইচাটো বহুতকে আহি
বহু দিন নহয় মানে কি হয় জানা এইবিলাক টাইম তোমাৰ হেৰি দি দিয়ে টাইম এটা ধৰি দিয়ে ইমান দিনৰ ভিতৰত শেষ কৰিব লাগিব।
অ' টাইমটো- হ'লেও টাইম কম দিলেও, তোমাৰ পইচাটোতো আহিব না।
আৰু তোমাৰ এইটো কামত অলপ স্পীডত কৰিব লাগিব তুমি যদি স্পীডত কৰা তোমাক মানে ছবেই বিচাৰিব এতিয়া মোকে কৈ আছে কৰিবলে। ফাৰ্মা ৰেজিষ্ট্ৰেচন মই টাইমে মিলাব পৰা নাই। মই কৈছো মই কৈ থৈছো বোলো আমাৰ এইফালে উস
তেতিয়াহ'লে তুমি লাগি দিয়া এইটোত তোমাক যদি বিচাৰি আছে।
ত মানে লাগি দিব পাৰি কিন্তু মানুহ বিচাৰি বিচাৰি কৰিব লাগে যে সেইকাৰণে মই সেই দিগদাৰ হৈ আছে। মানে যদি মই একে থোপতে মানুহ পায়
কিবা এটাতো মাথা মাৰিব লাগিব ন এতিয়া তুমি যদি এইটো কৰা মানুহ বিচাৰি বেচি তেতিয়াহলে তোমাৰ ওচৰত তো আৰু বেলেগ এটা কাম দিবও। বেলেগ এটা কাম আহিব সেইটোও কৰিব পাৰিবা, তোমাৰ মানে এটা চিনাকি হৈ যাব মানুহৰ লগত।
শুনা